হেল্ল'
হেল্ল' কোৱা?
অ ক'ত আছা?
এয়া মই ঘৰতে।
উম উ।
তুমি
কি কৰিছা?
এয়া এনে বহি আছো। তুমি কি কৰিছা?
হেল্ল অ অ উমহু মইয়ো এনেই বহি আছিলো।
আচ্ছা।
চাহ তাহ খালা
চাহ তাহ নাই খোৱা ডিউটিৰ পৰা আহি পাইছো তুমি
অ মইয়ো এইমাত্ৰ খালোঁ বাৰু
অ অ
সেই তাকে ভাবিছোঁ কবাত এনেই ওলাই যাওঁ নেকি বাহিৰত এপাক আমনি লাগিছে ন তোমাৰ
হা হা হেল্ল'
হেল্ল' হেল্ল
অ কোৱা
শুনি পাইছা ন
অ শুনি পাইছো কোৱা
অ মই কি কৈ আছিলোঁ ছানডেও তোমাৰ ডিউটি থাকে নেকি
হা হা
ছানডেও তোমাৰ অফ নাথাকে।
উম ছানডেও নাই অফ নাথাকে বাত ডিফেণ্ডচৰ যে।
অ আচ্ছা
অ'।
মোৰো ছুটি নাই বাৰু, ময়ো আজি দেওবাৰ বুলি নিজে অফ লৈছোঁ আৰু।
অ'। বাকী ক'ত কৰা তুমি।
মই মোৰ নিজৰ পাৰ্লাৰ আছে মানে টেটু বনোৱা।
অ অ আচ্ছা।
টেটু বনাওঁ।
অ'।
আৰু আৰু এইবিলাক পাৰ্লাৰৰ কিছুমান কাম কৰোঁ আৰু জেমছৰ।
অ অ
তোমালোকেটো বনাব নোৱাৰা ডিফেণ্ডচৰৰ হয়।
অ নাই নাই আমি নোৱাৰোঁ টেটু চেতু বনাব মানে বনাব দিয়ে একো প্ৰব্লেম নাই বাৰু।
কৰে বেছি ডাঙৰ নিদিয়ে আৰু মানে এনে।
নাই অ'। তেনেকে নাম চাম মানে লিখিব পাৰি বাত সেনেকা আৰু নোৱাৰি আৰু সেইটো এলাউ নাই ন।
উম ভালেই বাৰু।
উম বাকী মাহঁতৰ ভাল।
মাহঁতৰ ভালেই তোমাৰ অ ঠিকে খানা কি বনাই বনাই আছা নেকি।
নাই আমাৰ দেৰি হয়, ৰাতি সেয়া দচটামান বাজে আৰু ভাত চাত খাওঁতে।
উম কি বনাবা আজি চানডে।
শৰাই দিব এতিয়া।
কিবা ভেজ নে নন ভেজ স্পেচিয়েল কিবা আজি।
নাজানো দেই নন ভেজে হ'ব চাগে।
অ'। বাকী তুমি কি বুলি ক'লা ডিফেণ্ডচৰ কৰি আছা যে মানে কোনটো ভাগত কৰি আছা।
অ', তোমাৰ চিভিল ডিফেন্স।
চিভিল ডিফেন্স।
উম।
উম, মানে ট্ৰেইনিং কৰি আছা নে?
ট্ৰেইনিং মানে নহয় ট্ৰেইনিংটো কৰিলোঁ।
উম।
এতিয়া মানে কৰি আছো আৰু, তেনেকা নহয় আৰু।
অ', অ', কোন জেগা পৰিছে এতিয়া, তোমাৰ ডিউটি।
ডিউটিটো মই ঘৰতে কৰোঁ, উম, তেনেকে মানে তোমাৰ হেৰি, ঘৰৰ ওচৰতে আৰু তোমাৰ ডি চি অফিচটি।
ক'ত ক'ত?
মানে ডি চি অফিচ থাকে ন'!
অ', অ', তুমি ডি চি অফিচত কৰি আছা?
অ', ডি চি অফিচৰ তেনেকা তাতে মানে সেইটোৰে হয় আৰু সেইটো লিংক কৰে হয়।
অ', মানে গভৰ্ণমেণ্টৰে আৰু?
অ', গমেণ্টোৰে হয়।
ক'ৰ তেজপুৰ ডি চি অফিচ নেকি?
অ', তেজপুৰ ডি চি অফিচ।
আচ্ছা আচ্ছা। তাতে যোৱা হয় বাৰু কেতিয়াবা। অ', কি বুলি কয় পুলিচ ভেৰিফিকেশচন বনাব কাৰণে কি কি লাগেনো গ'ম পোৱা নেকি?
উম, তেনেকেতো গ'ম নাপাও বাৰু দেই ইমানকে মই মই মানে আমাৰ ডিপাৰ্টমেন্টটো বেলেগ যে, সেই তেনেকে একো গ'ম নাপাও।
তোমালোকে কি কৰিব লাগে মানে এনে?
তোমাৰ চিভিল ডিফেন্স মানে কি আৰু তুমি যেতিয়া ধৰা তুমি কিবা বিপদত পৰিছা বা ধৰা তোমাৰ ক'বাত বানপানী হৈছে ৰেস্কিও কৰা বা ক'বাত জুই লাগিছে ৰেস্কিও কৰা।
তেনেকা আৰু ডিউটি পৰে তোমাৰ ধৰা ব'ল ব'ম ডিউটি পৰে, ইলেকশচন ডিউটি পৰে।
উম।
মানে আৰু।
উম, গ'ম পাইছো মানে তোমালোকৰ কি বুলি কয় পাব্লিক ডিফেন্স কৰিব লাগে আৰু ধৰা ন'?
অ', অ', মানে তোমাৰ খালী পাব্লিকে যাতে কিবা নাপায় আৰু। আকৌ যাতে কিবা নহয় একো প্ৰব্লেম নহয় যাতে তেনেকে আৰু।
উম, ভালেই তোমালোকৰ চাগে মেম্বাৰো বহুত আছে চাগে তোমাৰ?
উম, মেম্বাৰ তোমাৰ ক'মেও অ', তিনিশ চাৰিশ ওপৰ আছে।
বাহ।
তাৰে ভিতৰত ধৰি লোৱা যেনিবা কোনোবাই কোনোবাই ধৰা ডিউটি নকৰে।
উম, উম। ডিউটিটো তোমাৰ কিমান দিন মানে কিমান বছৰৰ হ'ল কৰা, বছৰ হ'ল চাগে?
এবছৰ মানে মই ট্ৰেইনিং কৰি আহিছো যোৱা বছৰ। এতিয়া ডিউটি কৰা বেছি দিন হোৱা নাই ডিউটি কৰা মই ষ্টাৰ্ট কৰা।
চাৰি পাঁচ
ডিউটি মানে, মানে ডিউটি তেনেকা ডিউটি নপৰে ন তোমাৰ ধৰা কিবা এটা প্ৰব্লেমত ডিউটি পৰে, কিবা এটা অকেজনত পৰে।
উম, ইলেকশ্যনৰ সময়তটো বেছি হৈ পৰে চাগে ডিউটি।
অঁ মানে এতিয়া ইলেকশ্যন ডিউটি কৰিলো।
উম।
তেনেকাই আৰু।
এনেই মানে অফিচতে কাম হয় চাগে আৰু বেছিকে।
অঁ, তেনেকা মানে ইমান লোড নিদিয়ে, উম। অঁ তেনেকা নাই আৰু, তুমি কৰি কৰি কৰিলে কৰিব পাৰা নকৰিলে নকৰিব পাৰা তেনেকা আৰু।
উম হেডেক নাই মানে। ভালেই বাৰু।
উম।
বাকী পঢ়া কিহৰলৈকে কৰিলা তুমি, মইটো তোমাক তেতিয়া লাষ্ট লগ পোৱা মই গম নাপাওঁ না।
অঁ।
মইটো ধৰা কলেজতো লগ পোৱা তোমাক, এতিয়া মোৰ কলেজে এৰা কিমান বছৰ হ'ল।
উম।
মই ছেকেণ্ড ইয়াৰলৈকে পালোঁ, তাৰপিছত গম নাপাওঁ, কিহলৈকে পঢ়িলা তাৰপিছত আৰু?
মই ছেকেণ্ড ইয়াৰলৈকে।
অঁ, ছেকেণ্ড ইয়াৰৰ লৈকে পঢ়িলা নেকি?
অঁ অঁ।
ঠিকে আছে, মই চাকৰি তাকৰি নকৰোঁ বুলিয়ে ভাবিছিলোঁ, সেইটো কাৰণে নিজে আণ্ডাৰগ্ৰাউণ্ড টেৰ'ৰিষ্ট এটা বনালো আৰু। সেইটো পাৰ্লাৰ এটা খুলিলিলো আৰু এইটোৱে কৰিলো।
অঁ।
সে সেইবিলাক চাকৰি তাকৰি মানে ইমান মই ইণ্টাৰেষ্ট নিদু।
ফিউচাৰত এনেকুৱা তোমাৰ নাই যে মই এইটো কৰিম। চাকৰি মানে ধৰা, চৰকাৰী চাকৰি কথা কৈছো। তেনেকা মানে তোমাৰ এইম নাই যে মই হেটোকুত বস্তু কৰিম, নহলে তেওঁ বাৰু বিজনেছ কৰো। বিজনেছ লাইনত যাব ম'ন আছে নেকি?
উম উম।
আচ্ছা আচ্ছা।
মানে মোৰ নিজৰ এটা ছেটআপ খাৰা কৰা ম'ন আছিলে আৰু। কৰিছো লাহে লাহে, কি হয়। বৰ্তমান তোমাৰ ঠিকেই চলি আছে।
অ, অঁ।
খালি কেতিয়াবা অফ চিজন, কেতিয়াবা নচলে আৰু ধৰা। অকেশ্বন টাইমত বেছি বহুত বেছি চলে।
অ।
সেয়া দুৰ্গা পূজাৰ সময়ত বিকো, উম। আহিবা তাতে আমাৰ ছোৱালী ষ্টাফো আছে সিহঁতে। চুলি তুলি কাটিং কৰে, ষ্ট্ৰেইট কৰে কালাৰ কৰে।
অ অঁ।
মাচাজয়ো কৰে।
অঁ, আচ্ছা।
পাঁচ পা চব কৰে আৰু এ তোমাৰ নেল এক্সটেনচন কৰে, আহিলে তোমাক অফাৰ এটা কৰি দিব পাৰিম। আহিবা।
উম, অ', অ'।
বাকী তোমাৰ তেনেকা চিনাকি আছে নেকি কোনোবা এনেকুৱা, এ পুলিচ ভেৰি উম বনাব পৰা চিনাকি কোনোবা
তেনেকে চিনাকি টো মোৰ আ', মানে ছাৰ হ'ত আছে যেনে ধৰা দি চি ছাৰ। দি চি ছাৰৰ লগত মই ভাৰে, দি চি ছাৰৰ লগত মই ভাল।
উম।
যদি বিচাৰা হেঁন মই সুধিব পাৰো। কিবা প্ৰব্লেম, কিবা যদি সুধিবলগীয়া আছে আৰু।
উম মানে লাগিছিলে, সেইটো কাৰণে মইচ তুমি জানিব নিবিচাৰিবা তোমাৰ লাইনটো বেলেগ ন।
অ', মানে মোৰ ডিপাৰ্টমেণ্টটো বেলেগ বাট মানে মই এ ডি চি ছাৰ মানে বিশেষকে মই এ ডি চি ছাৰৰ লগত ভাল আৰু।
উম উম।
কিবা সুধিব হ'লে মই সুদিম একো টেনেকা প্ৰব্লেম নাই।
উম, তাকে কি খালা সন্ধিয়া।
নাই এই চাহ খাম এতিয়া।
চাহ খাবায়ে নি।
অ', তুমি খালা।
উম মই খালো।
উম।
কালি ডিউটি যাবা নে নোযোৱা?
কালি ডিউটি যাম।
কালিৰ পৰা আকৌ ষ্টাৰ্টে, মই মৰ্ণিং বাৰটাত পাই যাওঁ গৈ পেলাই।
অ', অ', আচ্ছা!
পাছত সন্ধিয়া আহি যাওঁ সাতটা আঠটা মানত। পাৰ্লাৰৰ টাইমিং জানাইচোন, অহ। তোমাৰ কেনেকুৱা?
মোৰ মানে তোমাৰ চাৰিটা বাজিৰ পৰা থাকে, চাৰিটা বাজিৰ পৰা জাষ্ট ছটা লেকে।
অ', ভালেই তেনে, বহুতেই বেছি ভাল।
অ', তেনেকে একো লড নাই মানে তোমাৰ যে গোটেই দিনটোৱে কৰিব লাগিব। বা গোটেই ৰাতিটো শেষ কৰিব লাগিব, তেনেকে মানে একো নাই। জাষ্ট টু হাৰ্চৰ কাৰণে বা থ্ৰী হাৰ্চৰ কাৰণে মা-মাতে আৰু।
মান্থলি ইনকামো হয় নে চাগে তেনেকা
হাঁ হাঁ?
মান্থলি মানে মান্থলি ইনকাম হয় চাগে ভালেমান?
অ', তেহ ভালেমান হয়।
উম। তোমাৰ গভণমেণ্টৰ যেতিয়াতো হয় বাৰু।
অ' চৰকাৰীও হয় যে সেইকাৰণে।
উম উম।
বাকী ৰাতি ভাত?
ভাত আজি চিকেন পোলাও বনাব চাগে!
অ', অ', কোনে বনাইছে, মাই?
মায়ে বনাব বহুদিন খোৱা নাই যে চিকেনটো খাইয়ে থাকোঁ বাৰু মানে পোলাওটো আজি খোৱা মন আছিলে।
অ
মানে ডেইলি ভাতে খোৱা
বাকী বাকী দিয়া হ'ব বোলো, কালি কল কৰিম।
অহ ঠিক আছে বাৰু কল কৰিবা। উম।